হেল্ল'।
হেল্ল' অ।
কি উলিয়াইছে?
এ বহি আছোঁ, ভাত তাত বনাই উঠি বাৰাণ্ডাত।
ভাত হ'লেই নেকি?
আ হ'লেই।
মোৰ হোৱাই নাই বনোৱাই নাই ৰ'ব এইয়া এতিয়া কেৰাচিন তেল লৈ আহিলোঁ আহি এতিয়া মানে জ্বলোৱাই নাই।
হয় নেকি দেৰি দেৰি হৈ যাব দেখোন।
দেৰি মানে আঞ্জা আছেই দিনৰে অকনমান ভাল কৰি উতলা নহ'ল না দিনত। খিনি অলপ
অ অ অ আজি আৰু চৰ্ট কাট মাৰব লাগিব আৰু গেছ নাই যিহেতু। মইতো গেছ শেষ হ'লে দেউতাকক কি কওঁ যোৱা পেকিং লৈ আহা খানা।
আমাৰ আৰু কি হয় আমাৰ নহ'ব নহয় আমাৰ তিনজনে হ'লে বেলেগ।
শা শাহু মা আছে ন! আ ৰবা মই তোমাক এটা কথা সুধো ৰ। অ এটা কথা সুধো ৰবা এই তুমি যে আজ জি মানে কুৰ্তিটো পিন্ধি আছিলা খুব ভাল লাগিছে ক'ৰপা লৈছিলা।
এনেই এইটো হেৰিৰ পৰা দকানৰ পৰাই।
হয় নেকি অ মানে ভাল লাগিছে কুৰ্তিটো কালাৰ সেনেকুৱা ডিজাইন দেখা নাই।
উম।
তাকে মই বোলো সুধো ফোন কৰিলে সুধিম আৰু হেৰি তোমাৰ কাপোৰ চাপোৰ বজাৰ কৰিলে ক'ৰ পৰা কৰা বিশেষকে।
বেলতলা পৰাও কৰোঁ গণেশগুৰিৰ পৰাও কৰোঁ।
অ মানে অনলাইন নকৰা নেকি?
অনলাইন কৰোঁ অনলাইন মই মিছ'তে লওঁ বহুতকেইটা বস্তু কিন্তু কিছুমান মানে চাই অনা আৰু অনলাইনত লোৱা বেলেগ। আৰু কিন্তু অনলাইনত যিকেইটা লৈছোঁ মই বেয়া পোৱা নাই ভালে পাইছোঁ।
ভালে পাইছা ন অ মই মই কিন্তু অনলাইনত বহুত বাৰ ঠগ খালোঁ জানানে মানে অনলাইনত। তিনিবাৰ অৰ্ডাৰ দিলোঁ।
উম।
মানে দেখুৱাইছে যেনেকুৱা কাপোৰৰ কোৱালিটি তেনেকুৱা নহয় মানে।
অ মই ফ্লিপকাৰ্টত থগ খাইছো সেইকাৰণে মই ফ্লিপকাৰ্টত মই অৰ্ডাৰ নকৰোঁ মই মিছ'তে কৰোঁ মিছ'ত।
অ'অ' ঠিক কৈছা ফ্লিপকাৰ্টত মই বেয়া পাইছোঁ, কিন্তু মিছ'ত ভাল পাইছোঁ।
অ' ময়ো এনেকুৱা, সেইকাৰণে আজিকালি ফ্লিপকাৰ্টত মই নকৰোৱেই সেইকাৰণে।
অ' বহুতে কয় বোলে, ফ্লিপকাৰ্ট বেছি ষ্টেণ্ডাৰ্ড হয়, ভাল হয়। কিন্তু, মই ফ্লিপকাৰ্টত বেয়া পাইছোঁ।
ময়ো বেয়া পাইছোঁ।
কিন্তু, মই মিছ'ত খুব ধুনীয়া কোৱালিটি পাইছোঁ।
উম, ময়োও মিছত যি কেইটা লৈছো মানে, ইমান ধুনীয়া পাইছো মই মানে কম। ব্লক‌ একো কমপ্লেইন নাই আৰু মিছৰ।
কমপ্লেইন নাই মানে, এই মোৰ এ যে বগা চুৰিদাৰ দেখিছিলা নেকি, মই যে পিন্ধিছ। ছিলো বগা তাত। ধুনি ইমান মানে কাপোৰটো ভাল পাইছো, মই ভাবাই নাছিলো। ফাইভ হাণ্ড্ৰেড মাত্ৰ।
অ'
চুৰণি আছে মানে। পিন্ধোতে ইমান মানে আৰামদায়ক কাপোৰটো মানে, মই তাকে কৈছোঁ কিন্তু আইবাক। তাৰে আগত লোৱা দুই, তিনিযোৰ কিন্তু বেয়া পালোঁ।
অ'
এই ভাল পালো। তাৰ পিছত নে বাবুহঁতৰো হাফ পেন্ট অৰ্ডাৰ দিলো, কিন্তু মিছত ভাল পাইছো।
উম, তোমাৰ তাতে কি মিনট্টাও আছে নে, মিনট্টাত লোৱা নেকি?
মিনট্ৰা আছে, কিন্তু মই মিনট্ৰাত একবাৰেই মই অৰ্ডাৰ দিছিলো মানে ফ্ৰক এট। টা কিন্তু নাহিল, সেই তেতিয়াৰ পৰা দিয়াই নাই। এই যোৱা বছৰ দুৰ্গা। যোৱা বছৰ দূৰ্গা পুজাৰ সময়ত মই দিছিলো, অ পোন্ধৰশ দাম আছিল। ফ্ৰক এটা কিন্তু নাই। ইলৌ, ইমান ধুনীয়া আছিল মানে আৰু মিনট্ৰাৰ কাপোৰ কেইটা আৰু বহুত ধুনীয়া আহ। হে দাম হ'লেও মানে বহুত দিন অ' দাম হ'ব পাৰে, কিন্তু বহুত ভাল আছিল। কটন টাইপৰ মানে ফ্ৰক এটা দিছিলোঁ। তাৰপিছত, ইমান আশা কৰি দিলো দূৰ্গা পূজাত পিন্ধিম বুলি নাহিলে। সেই তেতিয়াৰ পৰা দিয়াই নাই আৰু।
আৰু তুমি পইচা কি অনলাইন পে কৰিছিলা নেকি আগতে?
নাই, নাই কৰা নাই, মই কেচ অন ডেলিভাৰীয়ে কৰো।
অ' মানে কি জানা, কেতিয়াবা অনলাইন যদি পে কৰি দিয়ে। সেইটো বস্তু নাহে।
উম
মোৰ এবাৰ হৈছিল এডাল চেইন অৰ্ডাৰ দিছিলো ডিঙিৰ, তাৰপিছত মই। টো, অনলাইন পে কৰি দিলো আগতে পইচাতো অলপ অফাৰ পাই নহয়।
উম
তৌ তাৰ পিছতো মই ৰখিয়ে থাকিলো ৰখিয়ে থাকিলো নাহিলে, সেইকাৰণে এইত তিয়াৰ পৰা মই অপশচনটো অকল কেচ অন ডেলিভাৰীয়ে।
ময়ো কেচ অন ডেলিভাৰীয়ে কৰো। মানে কি কেতিয়াবা এনি। কোৱা হয়, সিহঁতে পইচাটো ৰিটাৰ্ণ কৰিও নেদে।
নিদিয়ে, নিদিয়ে।
অ 'হেইকাৰণে মই মানে, এনেও মোৰ অনলাইন নায়ে বাৰু সেইকাৰণে মই কেচ। চন ডেলিভাৰী আৰু আমাৰ ঘৰ উম এতিয়া মই যে, মিছোত দিওঁ আমাৰ একদম ঘৰ দুৱাৰমখত আহি। দি থৈ যায়, মানে আমাৰ এ অহ। হেতে ডাইৰেক্ট কয়, বাইদেউ ওলাই আহক।
অ'অ' ডাইৰেক্ট ঘৰত আহে, গম পাই যে এইটো অমুকৰ ঘত তমুকৰ ঘৰ আৰু।
উম
আৰু হেৰি তুমি ট্ৰেইনচত বজাৰ কৰি পাইছানে?
নাই, নাই অ' নাই মানে। নাই মানে তাৰে কিন্তু কাপোৰ পিন্ধি পাইছো। এই দেউতাকে আনি দিয়ে, দিছিল কিন্তু। মই যাই পোৱা নাই মই ভি টো বিশাল সে
অ অ তুমি ট্ৰেণ্ডচত যাবাচোন ওচৰত এখন আছে আমাৰ ৰুক্মিনী গাঁও
অ এই এ চোৱে ব এই বেল এই বেল
অ অ অ মানে আমাৰ বশিষ্ঠ যোৱা ৰাস্তাটো যে। তাত পাবা ট্ৰেণ্ডছত বহুত ধুনীয়া কাপোৰ আৰু ইমান ধুনীয়া মানে দাম দিলেও মানে ফিটিং যে হয় নহয়।
উম। এই বিশালৰ কাপোৰ কেইটাও কিন্তু বিশালৰ কাপোৰ কেইটা কিন্তু পিন্ধি আৰাম আছে, মই এটা ললো চৰ্ট কুুৰ্তা। মই চৰ্ট কুৰ্ট সি সিদিনাখনে চৰ্ট কুৰ্টা এটা ললো মানে কি চাইজটো মানে কি হ'ল উম ঠিকে মানে গাত হোৱা পাৰফেক্ট আনিলো তাৰ পিছত একবাৰ ধুই দিয়াৰ পিছত এই টপটো সৰু হৈ থাকিল। মানে গে এই গেঞ্জি কা গেঞ্জি কাপোৰ টাইপৰ আছিল।
উম আৰু তুমি অকমান আগতকে যে হেৰি হলা যে
আ সেই কাৰণে।
মানে অলপ সৰু হৈ ক্ষীন হৈ থকাৰ দৰে হৈছিল যে সেইকাৰণে, সে এইকাৰণে মানে অলপ ষ্ট্ৰেচিব'ল টাইপ ল'ব লাগে।
উম তাকে আৰু মানে ভাল লাগিল বস্তুটো ডাঙৰ চাইজৰ ল'লে আৰু আম মানে আধা আধি চিলোৱাত কৰি মই বোলো একেবাৰে পাৰপেক্ট কৰিয়ে ল
অ, সেয়াই। মোৰ আৰু আগৰ কুৰ্তি এতিয়া নহয়, মই শকত হোৱা নাই যদিও মানে কিবা গাৰ হাৰডি টো মানে এতিয়া যে অলপ বয়স হ'লে ডাঙৰ হোৱা টাইপ হয়।
উম উম।
সেনেকুৱা হৈ গৈছে, চব বস্তুবিলাক টাইট হয় আৰু এতিয়া কি হৈছে টাইট কাপোৰ পিন্ধিব ইচ্ছা নাযায়।
অ, মইও এতিয়া মানে মানে লোজ পিন্ধি পিন্ধি টাইতকেইটা মানে হেৰি নহয়।
তাকেইতো। টাইত পিন্ধি মই এতিয়া তাকে ভাবিছো ট্ৰেণ্ডছত এদিন যাব লাগিব, ট্ৰেণ্ডছত মানে বহুত ভাল কালেকশ্চ্যন আহিছ এইবুলি মানে ৰিলত দেখুৱাই আছে আৰু জুডিঅ গৈছানে?
অ জুডিঅ গৈছো।
জুডিঅ'ত যে তোমাৰ কছমেটিক হওক, তোমাৰ কা পোৰ চেণ্ডেলত তাতেও কিন্তু দাম কম হ'লেও কোৱালিটি বহুত ভাল দেই।
উম।
জুডিঅ'ৰ বস্তু ভাল, জুডিঅ' তোমাৰ আমাৰ বেলতলা গ'লে ট্ৰেণ্ডছ পাই, জুডিঅ' পাই, ভিটো পাই মানে গোটেই কেইখনে থাকে।
অ এ জুডিঅ', জুডিঅ'ৰ কিন্তু অ জুডিঅৰ কাপোৰ মই পিন্ধা নাই কিন্তু এইয়া দেউতাকে লৈছিল লং পেন্ট আৰু কিবা কিবি লৈছিল তেতিয়া মানে একেলগে সোমোৱা মই চেণ্ডেল কিন্তু লৈছো। তাৰ পৰা।
অ ভাল চেণ্ডেল?
উম আহ থ্ৰি নাইণ্টি নাইন আছিল কিন্তু চেন ডেল মানে বহুত আৰাম আছে পিন্ধি, আমাৰ পাহাৰৰ কাৰণে মানে পুৰা একদম ধুনীয়া।
ভাল কোৱালিটি ভাল আৰু কিবা ভাল লাগে বস্তুবিলাক কচমেটিক চাবাচোন আমাৰ মাইনাই মানে ফেচ ৱাচ আনে, তোমাৰ লিপ বাম আনে, এ আইলিনাৰ আনে। মানে ধুনীয়া ধুনীয়া বস্তুবিলাক।
তাকে মই আজি কুৰ্তিটো দেখি বোলো বৰ ভাল লাগিল, আৰু মই ভাবিছিলোঁ মানে এনেকে মলত গ'লে এই, মানে আজিকালি মুখত যে দাগ পৰাৰ কাৰণে কিবা এটা বস্তু ওলাইছে নহয়, লগাই।
উম, উম,
মই ইমান নাজানো, মুখবিলাক মানে অলপ শুকান হৈ গৈছে, সেনেকুৱা মানে চাই, চাই মানে আনিব পাৰি আৰু তাতে গ'লে, তাকে যাব লাগিব এদিন।
যাম দিয়ক, এইয়া গৰমৰ বন্ধত একদিন যাম দিয়ক, মানে একদিন ফুৰিমো। ক'তবা ক'তবা যাম আৰু সেনেকে আৰু যাম আৰু।
তে, সোমাই বজাৰ কৰিলে কি ভাল লাগে জানানে? এ, চি থাকে ন, গৰম নালাগে।
মানে অলপ টাইম ঘূৰি ঘূৰি মানে তোমাৰ, ল'ব পাৰা আৰু।
উম,
বাহিৰত সেনেকে দোকানে দোকানে যাওঁতে, অশান্তি লাগে ন, গৰমত? আমাৰ আৰু কি কি হয় জানা? নে, মই অকলে যাব লাগিব, কাবাৰ লগত গ'লে, ইহঁতে তাৰমানে আমনি পায়।
অ,
এই তুমি বোলে, মা বোলে মা ইমান চা চাই থাকা, সেইকাৰণে আমাৰ লগৰ লগত যাব লাগে মাইকী মানুহ হয়নে? তেতিয়া মানে সিহঁত তে, আমনি নকৰে আৰু বাহিৰত, ঘৰত থৈ গ'লো মানে ঘূৰি থাকোঁ আৰু আমি।
অ,
তাকে মই বোলো পইচা অলপ পাই লওঁ, পালে যাম এদিন।
উম, ময়ো আছে ৰ'ব, যাব লগা।
উম, আৰু মানে আৰু বিশালত তুমি বাবুহঁতৰ কাপোৰ আনা নে, বিশালৰ পৰা?
অহ, বিশালৰ পৰা আনো।
বহুত ভাল থাকে দেই, ইস্কটি বিলাক ন?
উম,
টি, টি চাৰ্ট বিলাক, সেইবিলাক কাপোৰ কিন্তু, তোমাৰ বাহিৰত ভাল নাপায় আকৌ।
নাপায় নাপায়, বিশালৰটো বিশালৰে আৰু মানে সেই টো, মানে কি দাম? পিন্ধি পুৰণা হৈ যাব কিন্তু, কাপোৰ বঢ়িয়া।
অ, কোৱালিটি ভাল, মই আজি বাবুক দুবছৰ ছৰৰ আনা স্পটিং মানে কি? তোমাৰ ধুই থাকোঁ, পিন্ধাই থাকোঁ, কিন্তু না কালাৰ গৈছে নে, তোমাৰ ঢিলা হয়?
উম,
সেনেকুৱা সেইকাৰণে মানে আনি ভাল লাগে, আৰু দামটো কমেই লয়, তাতকে কমটো আৰু বেলেগত নাপায় ন?
অ,
উম, তাকে আৰু টো, আ তোমালোকৰ বাবুৰ কাপোৰ বিলাক, আনাৰ দুমাহ, তিনিমাহ পিছত সৰু হৈ আছে নে?
ই, ইমান সৰু হয়, তাৰ নতুন কাপোৰ আধা-আধি লাৰাই নাই, সেনে
তাকে, মই কি জানানে? এই কি বিহু গ'ল ন? বিহুত চাৰ্ট আনিছোঁ, হাফ চাৰ্টটো এতিয়া মানে সেইটো চাৰ্ট একদম চুটিয়ে হৈ গ'ল পুৰা।
ই, আমাৰ তাঁৰো মানে আধা কাপোৰ, আমাৰ এই ওচৰৰ মানে উম, মানুহ এঘ ঘৰক দি দিলোঁ, থৈ কি হ'ব? নতুন কাপোৰ যিহেতু আৰু ল'ৰা-ছোৱালী নাই।
তাকে পাঁচটামান চাৰ্ট আছে, এতিয়া মই বোলো কাক দিওঁ, আৰু আজিকালি মানে ধৰ এনেই নক ক'লে, যাচি দিলে বেয়াও পায় বুলি অলপ
অ' আমাৰ আৰু খোজে, আমাৰ খোজে, আমাৰ আৰু ইয়াৰ কাপোৰ পিন্ধি, পিন্ধিয়ে মানে ডাঙৰ হোৱাৰ দৰে কিন্তু মোক খোজে বোলে দিবচোন আছে যদি আৰু আছে আৰু কি কৰিম আৰু সাচি থৈ দি দিম উম,
তাকে মই ওলাই থৈছো সিদিনা একদম মানে তোমাৰ আধা মানে ডাঙৰ বেগ এখন ভৰ্তি হৈছে তাৰ কাপোৰ ক মানে গটছ ঠাই নাই ইহঁতৰ ইমান সৰু হয় কাপোৰ।
সুধি আহক এতিয়া।
অ'অ' দিয়া, দিয়া ভাত বনোৱা দিয়া উম,